আপুনি
অ', মই ঘৰতে আছো বাৰু।
কালি আজি স্কুল গৈছিল নে নাই?
অ', অ', অ', গৈছিলো আহি পালো চাৰিটামান বজাত।
অ', আপোনাৰ স্কুলখন উম, দূৰ হয় ন' আপোনাৰ পৰা অকমান।
বহুত দূৰ হয় মই অহা যোৱা কৰোতে বহুত মানে কষ্ট হয়। উম, উপায় নাই আৰু কৰিবই লাগিব যাবই লাগিব অ'। তাকেটো আপুনি ডিউটিৰ পৰা আহিলে?
অহ, ডিউটিৰ পৰা আহিছো আহি ভাত পানী খাই অলপ জিৰালো জিৰাই এতিয়া আৰু
ঠিকে আছে অঅ
বাকী আপুনি আপুনি কৰ'বাত ভ্ৰমণ কৰিছে নেকি
এতিয়াতো গৰম গৰম পৰা এতিয়া মানে যিমান কেইদিনৰ ভিতৰত টো বেলেগ ত আৰু যাবলৈ মানে আৰু সাহস সাহসেই নহয় আৰু চাওঁ আৰু অহা মাহত আৰু অ গৰম বন্ধ আহিব অলপ মান ফুৰিবলৈ যাব যদি মন যায় আৰু যাম আৰু উলাই পেলাই আৰু যদি বেছি গৰম পৰি থাকে যাব জালিম আৰু উপায় নাই আৰু
অ এতিয়া আপোনালোকৰ ফালে বতৰ কেনেকুৱা
আছে বাৰু ভালেই যে আগবেলা সময়ত বহুত গৰম দি আছিল এতিয়া অকমান বতা চতা দিছে আৰু ভালদৰে
অ ঠাণ্ডা পৰিছে আমাৰ ফালে অকমান বতৰটো এনেকুৱাও আছে ডাৱৰ দিয়া হৈ আছে কিন্তু ইমান ঠাণ্ডাও পৰা নাই বাৰু
আহ
হয়
এইবাৰ আই পি এল চালে নে নাই
অ আই পি এল চাইছো ইমান এটা ভাল নালাগিল মানে আৰ চি বি জিকাৰ বাবে অলপমান মই হেটিছ হেৰি নহয় আৰু মনেৰে সুখী নহয়
অকমান তো উ কৰিতো ভালেই লাগে আৰু ন চবেই দেখোন ভালেই পাই দিয়া
ভাল লাগে মানুহজনক মানে ভাল লাগে এনেই এটা টিমক লৈ যিখিনি থাকে সেইখিনি সেই টিমটোত নাপাওঁ সেইকাৰণে বাকিবোৰ জিকিলে আৰু বেছি সুখী হলো হয় বাকী ধৰক গুজৰাটৰ যিটো টিম আছিল নাইবা ৰাজস্থ খান হওক দিল্লী হওক এইবোৰ টিমক অলপ বেছি ভাল পাওঁ কি তথাপিও আৰু আৰ জি বি ৰো ফেন বহুখিনি আছে নহয় সিহঁতে জিকিছে বাৰো বেয়া লগা নাই ভালেই হৈছে
এইবাৰ ধনীয়ে নেখেলিলে নহয় খেলিব খেলিব বুলি বহুতে আশা কৰি আছিল
তাকে টকিঅ' বা নেখে আৰু বাৰ খেলে বা নেখেলে আগনন্তুুক আই পি এল ত
এছা বলে মানে বলতে ধনীক চাবলৈ এইবাৰ বহুতে হেপাহ কৰি আছিল কিন্তু
অ
তাক তেতিয়া মানুহ হতাশ হ'ল আৰু
তাকেটো
উম হৈ আছে কি এখন আপুনি কিবা চিনেমা তিনেমা চাই আছে নে নাই উম
চিনেমা এতিয়া মানে বৰ্তমান মই হেৰি আহিছে তাই কুল গুঠা কাম কিছুমান হাতত লওঁ সেইকাৰণে চিনেমা ধৰক যেনেকে খোৱা হোৱা নাই আপুনি চাইছে নেকি
আমি মই মাত এই যোৱাকালি টনু ৱে মডখন চাই লওঁ বাৰু খন আগতে চাইছিলো ভাল লাগে অ বহত ধুনীয়া লাগে ক আৰু বন্ বন্ উম কি কৰিছে ষ্টৰিটো বাৰু কমেডিও আছে ভালো লাগে ফুল এ এণ্টাটেইনমেণ্ট আৰু
তাকে দুইখনে চালে নেকি দুখন আছে নহয়
অ অ দুখন আছিল অ পাৰ্ট ৱান পাৰ্চ টো দুখন আছিল চাই শেষ কৰি দিলো বৰ ভাল লাগিল উম পিছে খোৱা লোৱা কি হব
খোৱা লোৱা বৰ্তমান হেৰি ভাতটো খাই লৈ আহিম ৰাতিলে কিবা এটা আনিম বুলি ভাবিছো মাছ অলপ এতিয়া মানে ভন্টি যাতে স্কুটিখন আছে তাই সোনকালে আহিলে পাক দুয়োটাই যাম বুলি ভাবেছিলো
উম উম উম উ
ক ত হেৰি এতিয়া দেৰি হলে চাওঁ এবাৰ ঘৰৰ মানুহখিনিৰ লগত আলোচনা কৰি চাওঁ যদি বিচাৰে আৰু খাবলৈ তেতিয়াাহলে যাম আৰু এপাক ওলাই
ইনছট্ৰাগ্ৰামত মেচেজ কৰিলে ভাল লাগে আৰু
অ তাকো আৰু আমাৰ মঙল বাৰে খোৱা নাযায় বৃহস্পতিবাৰে খোৱা নাযায় আজি বাৰতো আছে দুই মাজতে সেইকাৰে আৰু উম
ঠিকেই আছে নাচ চাচ স্বাস্থ্যৰ মেও ভাল
উম উম এই গৰমত মাছতটো খালে বাৰু ইমান বেয়া নালাগে বাকী যিবোৰ মানে মাংস খালে অকমান গাটো বেছি গৰম গৰম লাগে হজমো নহয় যেন লাগে উম
আহিছো বাৰুঠিকে আছে ভালকে গাওঁতে অলপমান সাৱধানে যাব আৰু এই কেইদিনবহুত গৰম হৈ আছে উ উ উ
উ বাকী আৰু গৰম বন্ধ আহিলে নহয়
অ অ গৰম
পৰীক্ষা পাতিয়ে আপোনাৰ তোমাৰ শেষ হল ন ন কি নাই
জুনৰ বাইশ তাৰিখমানৰ পৰা আৰম্ভ হব তাৰ পৰা এইটো হেৰি হব ফাৰ্ষ্ট ইউনিটটো হ'ব
অ আৰু তই মাহিলীটো কেতিয়া হয় আ
ছয় মাইি আজিকালি ছেপটেম্বৰ মাহত হয় আৰু ছয় মেলি বুলি নহয় আৰু মানে চাৰিটা ইউনিট হয় উম প্ৰথম জুনত হব তাৰপিছত এটা ছেপ্তেম্বৰত হ'ব এটা ডিচেম্বৰ মাহত হ'ব লাষ্টটো মাৰ্চত হ'ব তাৰপিছত চেচনটো শেষ আকৌ আপিলৰ পৰা নতুন চেচন আৰম্ভ হব হব
উম উম উম উম ভালেই বাৰু ঠিকে আছে আজিকালি অকমান বেলেগ হৈ গ'ল যে‌
অ অ অ
যিয়ে নাপাঁও আগতে আমাৰ এতিয়া ফেনেল পৰীক্ষাৰ পিছতহে গৰম বন্ধটো পাইছিলো
উম উম উম তে
এতিয়াতো সম্পূৰ্ণ সলনি হৈছে ভাল লাগিছে নেকি আপোনালোকৰ নতুন ত নে দি তো
নাই নাই আগতে বেছি ভাল লাগি আছে অআগতে ডিচেম্বৰ ৰ মাহতে চেচনটো শেষ হৈ যায় আকৌ জানুৱাৰীৰ পৰা নতুন বছৰো আৰম্ভ নতুন চেচনো আৰম্ভ সেইকেইদিন অলপ অকমান ভালো লাগি থাকে আৰু মন দু নতুন নতুন চব বস্তু হয় উ তাৰ পিছত আকৌ মাঘৰ বিহু থাকে বিহুৰ পিছত আকৌ ভালকে ক্লাছ আৰম্ভ হয় সনেকে ভাল লাগিছিল নে আৰু এতিয়া এতিয়া কিবা আধাতে আৰম্ভ হান চানতে এ
ক'ত কি পৰীক্ষা চলি আছে ত বুজিছ নাপাওঁ পঢ়া বাদ দিয়া খিনি যোনে পঢ়াৰ লগও জড়িত হৈ থাকে সিহঁতে বাৰু চাগে বুজি পায়
পাথৰ তিনিটা আছে। ল'ৰা ছোৱালী খিনিকো মানে নতুনকে অলপমান সিহঁতক দিগদাৰ জানুৱাৰীৰ পৰা আৰম্ভ হলে ভাল হয় আৰু।
উম বাকী আৰু আপোনা স্বাস্থ্য।
পানী ঠিকে আহি আছে নে নাই এই কেইদিন।
পানী আহি যে আহিছে আজি আজি আহিছিল আজি আহোঁতে ৰা দুপৰীয়া ভাগতে ধৰি লোৱা হৈছে পানীটো
অ অ তাকেইটো পানীৰ ডাঙৰ সমস্যা এটা অ ডাঙৰ সমস্যা এটা সমাধান হ'ল আৰু ন।
অ তাকেইেতো আগতে কিনিব লাগিছিল নহয় কিমান টকা যায় সেইবোৰত। পানীৰ নামত।
টেনচন বহুত টেনচন পানী আহিব নে নাহে নে কি নে কেতিয়া আহিব। হেনেকে সময় ৰখি থাকোঁতে ৰখি থাকোঁতে। আগতে গুচি যায় হৈ যাওক যায় কি। এয়া আৰু সেইটো বহুত ভাল হৈছে আৰু মানে আমাৰ সমস্যাটো। সমাধান কৈলে
সেই গৰমৰ দিনত আকৌ পানী বেছিকে লাগে
উম উম
গছতো পানী দিব মন যোৱা নাছিলি। আগতে কিনা পানী আলু এই বছৰটো মানেহে হৈছে আমাৰ এই ওচৰৰ মানে জলকীয়া এজোপা হৈছে
উম উম উম
সৰো দুটা জলকীয়া দেখা পাইছে। আৰু পিছফালে যিজোপা জলকীয়া ক'ত আছে। সেই জোপা মৰি গল নেকি। সন্দেহ হৈছে অকমান মোৰ মৃত্যু তো হৈছে যেন লাগিছে মোৰ গছজোপাত
আচ
মৃত্যু নহলেও মানে অসুস্থ
আহ তাকেটো কিবাকে বচাব পাৰিলে ভাল আছিলে
গছজোপা এনেই জলকীয়া কেইটা জ্বলা আছিল
উম উম উম তাকে তো হৈ গলে ভাল আছিল আৰু
আপোনাৰ সৰু ছোৱালীজনী আহি পাইছে নেকি?
নাই নাই এতিয়ালৈকে আহি পোৱা নাই দেখোন উ গৈছিলে অকমান ওলাই গৈ ছিলে ফুৰি আহিলোঁ এজোপাও নাই নে আহিব আৰু অলপ পিছত। উম উম উম
মই কিবা এটা মাত শুনি থকা যেন পাইছো কাৰণে সুধিছো
অ নাই দেখোন মোৰ ওচৰত
উম
অ গাবলৈ কে ছে কিন্তু বন্ধ ন নাইয়ে আৰু পৰীক্ষা সময় উম উম সোনকালে লৈ পেলাই ক্লাছ চাছবোৰ ভালকে কৰি গৰমৰ গৰম বহুত গৰম দিছে ল'ৰা ছোৱালীয়েও বহুত অশান্তি পাইছে পাই গৰমত কিজানি অৱস্থান থাকেই আৰু ইহঁতৰ কিন্তু উপায় নাই আৰু। নাই নাই এতিয়ালৈকে দিম নাই অ নাই এমাউন্ট স্কীল এতিলৈকে দিয়া নাই বাৰু উম মৰাচল আমাৰ দূৰৰ পৰা যায় লে বহুত অসুবিধা হয় ৰাতিপুৱা সোনকালে বহুত সোনকালে ওলাই যাব লাগে, পাঁচটা মানতে ওলাই যাব লাগে। আকৌ সময়মতে, অ অ তাকে তো
ওলাই পাছত যি হয় দেখা যাব আৰু
অম এ আৰু এই দূৰণি ব এতিয়া শিক্ষক খিনিৰ অলপমান অসুবিধা হয় আৰু অলপমান ওচৰৰ জেগালেকে নিজৰ ঘৰৰ ওচৰৰ পৰা চাকৰি কৰিব মানে স্কুলত কাম কৰিব পাৰিলে অলপ ল'ৰা ছোৱালী খিনিক লগত বেছি সময় দিব পাৰি বেছিকে সিহঁতৰ কষ্ট কৰিব পাৰি আৰু এতিয়া আমি ইমান দূৰৰ পৰা আগ গ গৈ পাওঁতে পাওঁ তে আমাৰ আধা ভাগৰ গুচিয়ে যায় তাৰ মানে বহুত ভাগৰ লাগি যায় তাৰ পিছত আকৌ সিহঁতক চিঞৰ বাখৰ বস্তু উম কষ্ট কৰি পেলাই সিহঁতক পঢ়া শুনা কৰি আকৌ ঘুৰি আহিব বহুত দেৰিয়ে হৈছে বহুত ক উ্তৰ চলি আছে আৰু অ তাকেইতো তাকে অলপ ওচৰৰ ফালে আনিলে অলপ সুবিধা হ'লহেতেন আৰু উম
চাব লাগিব এইবোৰ চেষ্টা কৰিব লাগিব।
উ', উম', উ- উ -উ অ ', উ -উ অ', ঠিক আছে। উ',